অঁ' হয় নমস্কাৰ।
নমস্কাৰ, শুনি
হেল্ল' অঁ' শুনি আছেনে? অহ-অহ' পাইছো, আপোনাৰ তাত নেটৱৰ্কৰ প্ৰব্লেম হৈছে নেকি।
হয়, মোৰ মানে ইপিনে বহুত নেটৱৰ্কৰ প্ৰব্লেম এয়াৰটেলৰ। তু' মানে মই তেনেকে ভালকে শুনি নাপা পাওঁ বহুত ধিৰ হৈ থাকে। জিঅ'ত আছে কিন্তু মোৰ চিমখন মানে এয়াৰটেল হয় ত' মানে শুনি অলপ প্ৰব্লেম হয় নেটৱৰ্কৰ।
অঁ অঁ। তাকে উমঁ, পিছে এতিয়া কি কৰি আছে? মই এনেই খোজকাঢ়ি আছো চোতালতে অলপ।
অহ' মইয়ো।
উমঁ' খোৱা বোৱা কৰিলে?
নাই কৰা, আপুনি?
নাই, আমাৰো বনাই আছো।
অহ-অহ' অলপ দেৰি হয় নেকি খোৱা বোৱা? অঁ' আমাৰ হৈ গ'ল বনোৱা। কিন্তু আচ্ছা-আচ্ছা' আমাৰ হৈ গ'ল বনোৱা আমি দহটা মানত খাম আৰু চাগে।
অঁ' আমিও।
অহ-অহ' অহ' ঠিকে আছে। বাকী এনেই খবৰ ভাল ন' হয় হয় সেইটোৱেই।
ইমান গেলা গৰমত।
অঁ' বহুত গৰম মানে ভিতৰত থাকিবলৈ নোৱাৰি লাইট অন কৰি কেনে ইমান গৰম হৈ যায়।
আৰু এইটো সময়তে আমাৰটো কাৰেন্টটো ডিষ্টাৰ্ব হৈ থা কে। যিমান গৰম হয় ইমানেই ডিষ্টাৰ্ব হৈ থাকে।
আচ্ছা-আচ্ছা' আমাৰ বাৰু ইমান কাৰেণ্টৰ হেৰি নাই। কিন্তু মানে বহুত বেছি গৰম, থা থাকিবই নোৱাৰি ভিতৰত। আমি মানে সেনেকে ওলাই কেনে চ'ব চোতালত নহলে ৰাস্তাত এনেকে-এনেকে খোজকাঢ়ি থাকো আৰু। সন্ধিয়াৰ পিছত।
উম-উম! গৰমৰ উত্তাপটো আজিকালি বহুত বেছি হ'ব ধৰিছে।
সেইটোৱে-সেইটোৱে। আপোনালোকৰ তাত মানে বৰষুণ দি আছে নেকি?
অঁ-অঁ! বৰষুণো এইকেইদিন দি আছে। আজি পিছবেলাও বৰষুণ দিছে। তাৰ পিছত আকৌ ৰ'দ দিলেগে নহয়।
আচ্ছা-আচ্ছা। আমাৰ ইয়াতো মানে এনেকে বৰষুণ দিলে অলপ। টাইম, তাৰ পিছত আকৌ এনেকে ৰ'দ দিছে। কিন্তু মানে বৰষুণ দিলেওঁ অলপো মানে হেৰিটো গৰমটো কমাই নাই।
অঁ! নকমে বহুত বেলেগ ধৰণৰ গৰম এটাই হয়।
হয়-হয়। আপুনি ভাবে নে এইটোৰ কাৰণ হেৰি মানে, আমি যে ডিফৰেষ্ট্ৰেশচনটো হয়। বা গ্ল'বেল ৱাৰ্মিং সেইটো হয় বুলি ভাবে নেকি আপুনি?
অঁ-অঁ! হয়, গৰমৰ উত্তাপটো দিনক দিনে কেলে বাঢ়ি গৈছে অঁ! আমি চবে ত' উন্নয়ন দিনক দিনে উন্নয়নৰ নামত গছ কাটিছে। বিভিন্ন ধৰণৰ প্ৰদূষণ।
সেইটোৱে-সেইটোৱে।
হয়
এক শতাংশ যদি গছ কাটি তাৰ আধা শতাংশও যদি কিবা গছ পুলি ৰোপন নকৰেয়েই আৰু ন ৰোপন কৰিলে কি হ'ব তাৰ সংৰক্ষণ নাই। সুৰক্ষা নাই খালি আমাৰ এ পৰিৱেশ দিৱস বুলি
অঁ! ৰুই দিয়ে। তাৰ পিছত চোৱা চিতা নকৰে। সেইটোৱে-সেইটোৱে মানে অকল গছ-গছ পুলি ৰুলেইটো নহ'ব মানে আমি চোৱা-চিতাও কৰিব লাগিব মানে কেনেকুৱা হৈ আছে বা পানী লাগে নেকি নে কি বা এনেকা হেৰি কি লাগে চাব লাগিব ন। কি কেনেকুৱা হেৰি হৈ আছে কণ্ডিশন হৈ আছে। গছডালৰ আমি মানে এইটো নাচাওঁৱেই।
উম! জংগল জংল আকৌ পাহাৰ-চাহাৰে কাটি মেলি তাতে মানুহে বস- বসবাস কৰিব ধৰিছে। তাতেনো গছ-গছনি ক'ত থাকিব? তেনেকুৱা, লাহে-লাহে চৰাই-চিৰিকটিবোৰো এৰাই গৈছে।
হুম-হুম-হুম! সেইটোৱেই আমি মানে উম-উম। আমি উন্নয়নৰ উন্নয়ন যদিও আমি হেৰি ভোগ কৰি আছো কিন্তু লগতে আমি বহুত নিজৰ কাৰণে বহুত এটা ডাঙৰ বিপদ মাতি আনি আছোঁ হয় নে নাই?
অঁ হয়। ভৱিষ্যত দিনলৈতো এইবোৰ আমি কল্পনাই কৰিব নোৱাৰোঁ কি হ'বগে নৱ প্ৰজন্ম বা অহা প্ৰজন্মলৈ কি হ'বগৈ। পৃথিৱীখন। প্ৰকৃতিক আমি ইমান ধ্বংস কৰি দিছোঁ ধৰ প্ৰকৃতি
তেতিয়া, উপহাৰ কি দিম একো জনা নাই আমি নষ্ট কৰি গৈছোঁ।
উম-উম-উম-উম! সেইটোৱে। আৰু অকল ভাৰত বা অসমত বুলি নহয়। এতিয়া দেখিছোঁ। আমেৰিকা তাৰ লণ্ডন সেইবোৰোতো বহুত বেছি গৰম হৈ গৈছে। মানে সিহঁতেও মানে থাকিব পৰা নাই গৰম।
হয় কৰবাতটো মই শুনিছিলো চব মানে ৰ'দৰ উত্তাপত কিবা গৰমতে চব বস্তু নিজে নিজে জ্বলি গৈছে
হয় হয় মইও সেইটো দেখিছো ইনষ্টাগ্ৰামত দেখিলো চাগে মানে হেৰি সেইটো লণ্ডনত হৈছিলে চাগে মানে শিপিনেও এতিয়া বহুত বহুত বেছি মানে গৰম পৰি গৈছে এ গাড়ী গাড়ী বোৰ জ জ্বলি গৈছে বা এনেকে তাই চেণ্ডেল বেণ্ড চেণ্ডেল দে অ চেণ্ডেল অ সেইটোয়ে মানে মানে বহুত বেছি গৰম পৰিছে আৰু আমাৰ ভাৰততটো আমি ভাৰতবাসী খিনি আমি মানে গৰমতটো অলপ হ'লেও সহ্য কৰিব পাৰো কিন্তু সিহতেতো নোৱাৰে ন কাৰণ সিহঁতৰ ৰাজ্যখন বা দেশ খনে ঠাণ্ডাৰ হয় বা আগৰ পৰাই ঠাণ্ডাই পাই আহিছে হঠাৎ এতিয়া গৰম অনুভৱ কৰি সিহঁতেও মানে হেৰি কৰিব পাৰা নাই বস্তুটো
সহ্য কৰিবই পাৰা নাই ন।
হয়, হয় ভাবকচোন প্ৰকৃতি কিমান ভয়ংকৰ ৰূপ হৈ আহি গৈছে।
হৈ আছে। সেইটোয়ে সেটোয়ে আৰু এতিয়াই তেনেকুৱা হৈ আছে আৰু। উম' ফিউচাৰত যে কি হ'ব সেইটো। টো আমি নিজেও নাজানো কেনেকুৱা সেইটোৱে নৱপ্ৰজন্মই যে কেনেকে থাকিব ইমান গৰমত
শুকান মৰুভূমিত ত থকা যেন অনুভৱ হয় কেতিয়াবা ইমান গৰম
সেইটোৱেই এতিয়া যদি আমি তাৰ ই ইমান গৰম পৰিছে তাতে যদি আমি আকৌ এনেকে গাছ যদি ক কাটা বন্ধ নকৰো কাটি গৈ থাকো তেতিয়াহ'লে আমাৰ ইয়াতকেও আৰু বেছি বেয়া কণ্ডিচন হৈ যাব
অ সেইটো ভাবিব লাগে গে আমাৰ বৰ্তমানৰ প্ৰজন্মই এইবোৰ চিন্তা কৰি কৰিবলগীয়া বিষয়
সেইটোৱেই আৰু এতিয়া দেখিছো মেঘালয় আপুনি নিউজত পাইছেনে নাই গম নাপাও মই মানে গম পালো অ নিউজতে পালো এই মেঘালয়ৰ যোন টো বৰদি বৰ্ণিহাট জেগা এটা আছে তাতে মানে ইথানল ব্লেষ্ট ত্ৰি ইথানল দি কেনে হেৰি বনাই আছে পেট্ৰলৰ নিচিনা বস্তু এটা বনাই আছে সেইটো দি মানে গাড়ী চলে আৰু কিন্তু মই ভাবো মানে এইবোৰ এইটোৰ কাৰণে দেখিছো মানে বহুত বেছি পলিউচন হৈ আছে এত নও এজন মানে এনেকে ব্লগাৰে দিছে আৰু ব্লগিং কৰি কেনে দেখাইছে তাতে গছ বোৰ মানে ক'লা পৰি গৈছে গছৰ পাত বোৰ ক'লা পৰি গৈছে বহু বহুত বেছি পলিউচন হৈ গৈছে আৰু সেইখন জেগা মানে ভাৰতৰ প্ৰথম উ মানে হেৰি হয় প্ৰদূষণৰ জেগা হয় আৰু মানে। প্ৰথম হয় তাতে পলিউশনৰ ত মানে এইবোৰ বস্তুৱে আমাক বহুত এফেক্ট কৰিছে। মই ভাবো সেইটোৰ কাৰণেওাগে মানে অসমত বা নৰ্থ ইষ্টত কেন্সাৰ ৰোগ, ৰোগটো বেছি পলিউশনৰ কাৰণে মই ভাবিছো হম হম
এতিয়া চাওকচোন প্ৰকৃতি আমি যিমান ধ্বংস কৰি গৈছো আমাৰ ওপৰত ইমান বেয়া প্ৰভাৱ পৰি গৈছে হয়নে।
পৰিছে অ অ অ সেইটোৱে কিন্তু নে উম উম গৰম হওক বা ৰোগবোৰে হওক চব পিনৰ পৰাই মানে আমাক তে হেৰি কৰি আছে উম তথাপিও মানে আমাৰ আমাৰ মানে ডাঙৰ আমাতকে ডাঙৰ যোনবোৰ অফিচাৰ বা হেৰি আছে সিহঁতেও মানে ইমান খিনি গুৰুত্ব দিয়া নাই মই ভাবো আমাৰ-
দিয়া নাই।
হয়। মই ভাবো আমাৰ প্ৰশাসনে আৰু বেছি গুৰুত্ব দিব লাগে এইটো কথাত উ বা ডাঙৰ ডাঙৰ যোনবোৰ। অৰ্গেনাইজেচন আছে সিহতে ই ইউ এন আছে সিহঁতে অলপ চাব লাগে কাৰণ চব পৃথিৱীৰ চব জেগাত গৰমৰ প্ৰভাৱ পৰিছে তো তাৰ নি তাৰ আঁৰত নিশ্চয় এটা বহুত ডাঙৰ কাৰণ আছে ন-
হয় দুয় জংঘল, সুৰে আৰু গ গছ গছনি সুৰক্ষা এইবোৰৰ কাৰণে আমি নিজেও ওলাই আহিব লাগিব।
সেইটোয়ে সেইটোয়ে আমি মানে অকল
বা চৰকাৰে বা প্ৰশাসনে অ হয়। এটোয়ে আমি নিজেও মানে বসবাস কৰিবলে মানে চ চব ভাঙি গৈছো ন জংঘলে পাহাৰে বয়ামে চব ভাঙি গৈছো।
হয় হয় হয়।
এতিয়া প্ৰকৃতিৰ মানে সৌন্দৰ্য খিনি নাইকিয়া হৈ গৈছে।
হয় হয়।
চব শুকান হৈ গৈছে। কৰ'বাত দান পানীতে লুপ্ত হৈ গৈছে সনেকুৱা।
পিনে কিবা নহয় কিবা হৈ আছে মানে আমি ইমান প্ৰকৃতিক ধ্বংস কৰিলো। উম ইটো এনেকুৱা এতিয়া দেখি লাগিছে যেন প্ৰকৃতিও আমাক। তেনেকেই আৰু ওলোটা কিবা এটা হেৰি ৰিজাল্ট দি আছে তেনেকুৱা লাগি আছে। মানে আমি যদি হয় হয় মানে আমি যদি হেৰি কৰো প্ৰকৃতিক ভালকে ৰাখো সযতনে ৰাখো তেতিয়াহে প্ৰ প্ৰকৃতিও আমাক হেৰি দিব ন প্ৰটেকচনটো দিব অ
অ প্ৰকৃতিক ভালে ৰখা মানে আমি নিজকে ভালে ৰখা হয়নে।
সেইটোয়ে সেইটো সেইটয়ে। এতিয়া আমি ইচ্ছা কৰি আমি অকল এই এনভাইৰমেন্ট এক জুনতে গছ লগাও আমি আচলতে এনেই নৰ্মেল দিনতো আমি গছ ৰোপন কৰিব লাগে। ও মই ভাবোঁ
হয় হয় নিশ্চয় আমি পাঁচজনতো কি ফাৰ্ষ্ট জুনত কিবা বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰে তাতে গছ পুলি ৰোপন কৰে তাৰ পিছদিনা কোনোতো নাচায় মৰি মৰহি গ'ল নে জীয়াই আছিল নাচায় সেইটো কাৰণে বৃক্ষৰোপন কৰিলেই নহব তাৰ সংৰক্ষণো লাগিব কিন্তু এই গছ পুলিডাল ডাঙৰ হোৱা লগে লগে তাক আকৌ কাটি কাৰনত পেলাই দিব কিবা কিবি বনাব তেতিয়া হ'ব কি
উম উম সেইটোয়ে মই ভাবো যদি সেইটোয়ে সেইটোয়ে মই ভাবো যদি এটা জেগাত মানে কিবা এটা এ তেনেকে ফ্লাইঅভাৰ চাইঅভাৰ যদি নহলেও হয় তেতিয়া বনাব নালাগে মিছা মিছি কাৰণ আমাৰ মানে প্ৰকৃতি সুৰপ ৰ্ষা ৰখাটো এইটো বেছি দৰকাৰী মানে উন্নয়নতকেও উন্নয়ন লাগে যদিও মানে আমাৰ প্ৰকৃতিটো দৰকাৰ হয় আমাৰ কাৰণে ন
প্ৰকৃতিৰ অবিহনে এইবোৰ চৌ কৰি লাভ নাই
শ' কৰ সেইটোৱে সেইটোৱে আৰু ড ডাঙৰ ডাঙৰ গছ বোৰ কাটিলে আমাৰ আচলতে বহুত ডাঙৰ লছ আমাৰ কাৰণে কাৰণ এডাল গা গছ মানে এনেকে ডাঙৰ হ'ব কাৰণে বহুত বছৰ বছৰ লাগে ন ত সেইডাল যদি আমি কাটি দিও তেনেকুৱা এডাল গলে আৰু বহুত দিন লাগে
এতিয়াতো গৰমত আমিতো থাকিবই নোৱাৰো ৰুমৰ ভিতৰত যিমানে ফেন্ নচলাও কিয় আমি ওচৰতে গছ কেইজোপা মান আছে তাতে তলত বহি থাকোগে ইমান ভাল লাগে প্ৰকৃতিৰ পুৰা হোৱা এই কিবা বতাহজাক বহুত ভাল লাগে
হয় হয় হয় উম উ আছে আছে সচাক ঠিক আছে মানে বহুত এটা ঠাণ্ডা বতাহ দিয়ে ন সেইটো মানে সেইটো সমান হ'বই নোৱাৰে ফেন বা এ চি ন
অ হয় আপোনাৰ লগত এই বিষয়ে আলোচনা কৰি বহুত ভাল লাগিল
হয় হয় আপোনাৰো ঠিক আছে দিয়ক
কথা পাতি
হয় হয় নিশ্চয়
হয় হ'ব দিয়ক ৰাখিছো